হেল্ল'।
অ কোৱা।
অ মানে কি এ ফোনটো কাট খাই গ'ল।
অ সেইটোৱে, কোৱা।
অ নহয় মই কৈছিলো মানে তেওঁ যাক নমিনী দিছে তেওঁতো নিজৰ ৱাইফক কে নমিনি দিব হয় নে নহ নাইকোৱা কিন্তু তেওঁৰতো ৱাইফ কেতিয়াবাতে মৰিলে। এতিয়াততো নমিনীও নাই, বুজিছা? আৰু তেওঁ নি ল'ৰা-ছোৱালী বিলাকক নমিনী নিদিয়েও কাৰণ তেওঁ ভাবে কি অ মানে তেওঁ পইচাবিলাক উলিয়াই মেলি সিহেতি মানে উলিয়াব পাৰিলে উলিয়াই লব এনেকে ভাবে ন?
উম হম।
তুমি বিশ্বাস কৰা যদি ইমান নম এক কৰৰ টকা নিজৰ বেংক একাউণ্টত ৰাখি সেই বুঢ়া টোয়ে যে নিজৰ ডাঙৰটো পুতেকৰ পুতেকে মানে চৰকাৰী ঘৰত থাকে।
অ।
চৰকাৰী ঘৰ লৈছে মানে সি।
অঁ চৰকাৰৰ ফালৰ পৰা দুটা ৰুমৰ যে দিয়ে।
অ অ সি সেইটো ঘৰত থাকে। তাৰ পিছত আকৌ নিজৰ সৰু পিতেকটোকো নিদিয়ে আকৌ। আকৌ যে নিজৰ আকৌ জীয়েকজনী সিহঁতৰ ঘৰৰ মানুহ বিলাক যে চব লুভীয়া জানানে তুমি? এ জীয়েকজনী এজনী ৰাজস্থানলে বিয়া হৈছিলে হা। পইচা-পইচা সোমাইছে বুলি শুনি যে তাই ৰাজস্থানত নিজক গিৰিয়েকক এৰি থৈ ইয়ালে গুচি আহিছে জানা তুমি? মানে তাই ভাবিছে যে নহয় নহয় তাই মানে ইয়াত থাকিবলৈ আহিছে বুজি পাইছা নাই তুমি? তাই মানে নিজৰ গিৰিয়েকক একেবাৰে বাদ দি থৈ মানে ইয়াতে থাকিব এতিয়া। তাৰ পিছত আৰু তাই তেনেকে বহুত বছৰ হ'ল দেই সেয়াৰ কথা। দুবছৰ মান হ'ল আৰু তাৰ পিছত আৰু এ তাই পইচা যেতিয়াই গম পালে যে ফৰ লাইনৰ পইচা ইমান সোপা পাইছে বুলি তাই তেতিয়া আৰু নিজৰ হাজবেণ্ড-চাচবেণ্ড বাদ দি একদম ইয়ালে গুচি আহিলে মানে ত' মানে মাক ঢুকালে ন বাপেকক চম্ভালিব মানে, বুজিছা?
বাপৰে।
উম, এতিয়া মানে বাপেক বাপেকক চম্ভালিব তাই আৰু তাই এতিয়া মানে তাইে সৰকাই থা এইবাৰো লাহে লাহে মানে কি কৰে বুঢ়াটোৱেতো একো বুজি বাজি নাপায় চহী কৰিবলৈও নেজানে ইস্ ই তাক মানে আঙ এনেকে আঙুঠা দি লৈ পেলাই টিপ চহি দিয়ে আৰু ইস্ কি কৰে জানা এনেকে মানে চেক বনাই বনাই যে টিপচহী লৈ লৈ চেক বিলাক ৰাখি ৰাখি থৈ দিয়ে। হা এই ছোৱালীজনীয়ে অকল তাইহে চম্ভালিবলৈ পাৰে মানে চবতকে সৰু ছোৱালীজনী।
উম।
এনেই আছো, তাৰমানে সৰু ল'ৰাৰাকেইটাতকে সৰু নহয় মানে উস্ স ছোৱালী। নে ছোৱালী তিনজনীৰ ভিতৰত তাইয়ে সৰু আৰু তাই আহিছিলে সেইকাৰণে তাৰ পিছত আৰু কি তাইৰ আকৌ কাহিনী কি শুনিবা। তাই যে নিজৰ হাজবেণ্ডক এৰি থৈ গৈছিলে ইমান বুঢ়া বয়সত বিয়া হৈছে দেই প্ৰথমতে ইহ আ প্ৰথমতে মানে তাই চল্লিশ বছৰ মান বয়সত বিয়া হৈছে তুমি জানানে আ। তাৰ পিছত আকৌ সিমান বয়সত বিয়া পাতি লৈ পেলাই ৰাজস্থানলৈ গ'ল ৰাজস্থানৰ পৰা ইয়ালে। গুচি আহিলে ইহ গিৰিয়কে ইমান মনালে জানানে মোৰ যে বেয়া লাগি গৈছিলে যানানে মানুহটোক ইস্ পিছে পিছে আহি অসম পালেহি অসমত আহি তাইক যে কিমান মনালে বুলি কৈছো। ইস্ তাইক এতিয়া শাহুৱেকে মাতিছে গিৰিয়েকে লৈ যাবলৈ আহিছে। দেউৰেক আহিছে লৈ যাবলে ইস্ এক চবেই যে ৰিকুৱেষ্ট কৰাৰ নিচিনা গিৰিয়েকে ভৰিয়ে হাতে পৰি ত ইহ বল বল বল বুলি তাই যে নগলে জানা। সি ই ই তাৰপিছত যে এদিন যে এ তাৰ পিছত আৰু নগলে নগলে ইস্ একে লাষ্টত আৰু এদিন যে গিৰিয়েকৰ মানে লাছটো ইহ্ পানী টেংকিৰ ভিতৰত পাইছে।
এইটো নিউজ ওলাইছিলে নেকি পানী টেংকিৰ ভিতৰত। হে হে আ কিন্তু সেয়া এটা ডেড বডি পোৱা।
ৰাজস্থানতহে সেইটো।
ইয়াতে গুৱাহাটীতো এটা হোৱা নাছিল জানো।
হয় হ'ব লাগে গুৱাহাটীতেতো তেনেকুৱা কেচ বহুত হৈ থাকে ইহ্ ঠি সেইটো আৰু মানে তাইতো তোৰ ইয়াত আছিলে ন সেইকাৰণে। মানে চবে কয় আৰু যে গিৰেয়েকে কিবা তাইৰ লগত কথা পাতি থাকোতে ক পৰি লেগে নে কিবা বুলি ই ই স কয় আৰু তেনেকে। কিন্তু মই ভাবো তেওঁ চাগে বহুত কষ্টত
মানে তেওঁ চাগে মানসিকভাৱে বহুত মানে ভাগি পৰিছে।
ই হা কাৰণ তেওঁ বহুত বুঢ়া বয়সত। বিয়া হৈছে তেওঁ মানে ফৰটিএইট ফিফটি মান বয়সত মানে ই ই ই বিচাৰি বিচাৰি বিচাৰি বিচাৰি নাপাই মেলি একেই লাষ্টজন মানে অসমলৈ আহি লৈ পেলাই তেওঁক পচন্দ কৰি লৈ গৈছিলে বুজিছা।
উম উ উ-
উম এ তাৰপিছত মানে তেওঁতো মানে যিমানে যি নহওক বিয়া পতাৰ পিছত হলেতো ভাল পাইছিলে ন। আৰু তেওঁ ইমান মনাবলৈ চেষ্টা কৰি আছিলে মোৰ বহুত বেয়া লাগে মানে ইহ্ এতিয়া কান্দিনো কি লাভ বাৰু এবাৰো নগলেও জানা গিৰিয়েকৰ লাষ্ট তোৰ চাব লেও নগ'লে।
নগ'ল নে তাই তাৰপৰা।
কেনেকে যাব।
তাৰ পৰা তুমি একচেপ্ট এক্সপেক্ট কি কৰিবা বেলেগ।
সেইটোৱে কৈছো তেনেকুৱা মানুহৰ পৰা কিনো এক্সপেক্ট কৰিবা অকল পইচাৰ কাৰণে নিজৰ চব বাদ দি দিলে। ছি ছি আৰু মানুহে সুধিলে কয় যে ৰাজস্থানত বোলে হেৰি নহয় কেছিলেতো ইহ্ ৰাজস্থানত মানে ছোৱালী বিলাকক সি ই ই মানে ভাল হেৰি নকৰে। তাই আৰু ইহ্--গংগত কিবা কিবি লৈ থাকিব লাগে চ তাই মানে পইচা চুবলৈ নিদিয়া হাতেৰে ই ই এনেকে আৰু চোৱা চোৱা কালচাৰৰ লগত। এইটো কথা গম পোৱা নাই এতিয়া মই জানো যে ৰাজস্থানত কিটো কালচাৰ হয় নে ই ই, মই জানো যে ৰাজস মানত মানে চোৱা এতিয়া গাঁও এৰিয়া বিলাকত কি হয় আগৰ পুৰণা যেনেকুৱা চলি আছে তেওঁ চলিয়ে আছে হয়নে নহয় ত' মানে মই সেইটো ভাবো যে তেওঁলোকৰ অ ইচ্ছা তেওঁলোকে চলাই আছে তেওঁলোকে চলাই থাকক হয় নে নহয়। মোৰ যদি ভাল নালাগে মই যদি গম পাও যে ৰাজস্থানৰ এইটো কালচাৰ মোৰ ভাল নালাগিব তেতিয়াহ'লে মই ৰাজস্থানলৈ বিয়া কিয় হ'ম।
অ'হ।
মোৰ যদি সেই কালচাৰটো মই যদি মানে ভাল নালাগা নহয় দে বহুত ধুনীয়া ধুনীয়া কালচাৰ আমাৰ অসম অসম খনিক কিমান ৰঙীন হয় নে? এ অসমৰ বাহিৰৰ এতিয়া গোটেই ভাৰতবৰ্ষখন মিলি কিমান ধুনীয়া ধুনীয়া জাতি জনজাতিৰ কিমান ধুনীয়া এটা হেৰি হয় নে নহয় কোৱা? গোটেই নিয়ম খিনীয়ে বহুত ধুনীয়া আমাৰ কিন্তু তাৰ মাজতে যেনিবা দুটা এটা নিয়ম তুমি মানিব নোৱাৰিবা, সেই নিয়ম কেইটা যোন তুমি মানিব নোৱাৰা যদি তুমি সেই মানুহলৈ বিয়াও নহবা। কিন্তু বিয়া হৈ গৈ লৈ পেলাই এটা লৰাৰ হওক এজনী ছোৱালীৰ হওক লাইফ টো বৰবাদ কৰা তোমাৰ কোনো অধিকাৰ নাই, তোমাক কোনো অধিকাৰ দিয়া নাই সেইটো।
সেইটোৱে
মানে নহয় মই সেইকাৰণে মানে বহুত ভাবি চিন্তি আমি বিয়া হোৱাটো বিচাৰোঁ জানা নে। উম।
তাইনো কিয় মানে তাই চাগে সিফালেৰ কিবা টকাৰ ৰপ মানে হেৰি লোভতে গৈছিল হয়তো কিন্তু পিছত ভাবিলে নাই মোৰ ইয়াতে থা- কিলে প্ৰফিট নাই মই ঘৰত
মানে সিহঁতৰ মানুহখিনি ন সিহঁতৰ মানুহখিনিত তেনেকুৱাই জানানে। এইটো চব মানুহ তেনেকুৱা সিহঁতৰ মাকে কি কৰিছিলে জানা, ৰাজস্থানৰ পৰা যেতিয়া সিহঁতি আহিছিলে সিহঁতি আহি লৈ পেলাইতো একেবাৰতে আহিছে আৰু সিহঁতি পচন চচন কৰিতো বেয়া পাতিয়ে লৈ যাব ন। ছে তাইক যে দিছে যে আঙঠিটো যে ৰাজস্থানত মানে মীনা কৰোৱা আঙঠি বিলাক পায়। হা আ আজিকালি অসমত হয়তো পাব পাৰে। কিন্তু সেইখিনি টাইমত মানে ৰাজস্থানতে পাই মানে বুজিছা। ত মানে আজিকালিহে বনাবলৈ লৈছে অসমত এনেকে ভা মানে বেলেগ বেলেগ জেগাত আগতে মানে সেইটো ৰাজস্থানৰ স্পেচিয়েলিটি আছিলে হা। তাৰপিছত মানে আজিলৈকেতো আমাৰ গাঁৱত কোনোও দেখি পোৱা নাছিলে কুণত মীনা কৰোৱা
অ।
তাৰ পিছত আৰু মানে বহুত বছৰ আগৰ কথা হা। তাৰ পিছত আৰু তেতিয়া মানে কোনো দেখি পোৱা নাই মীনা কৰোৱা আঙঠি সিহঁতি ভাবিছে কিনা আঙুঠি বুলি।
মাকে যে পিন্ধোৱাৰ পিছত যে পি মানে ৰাতিপুৱা ধৰা দুপৰীয়া বেলা পিন্ধাইছে নহয় অ আবেলি নে সন্ধিয়া আহি লৈ পেলাই সোণাৰী দোকানত আঙঠিটো সোন হয়নে নহয় চাইছ-
ইমা- ইমান খিনিলৈকে সিহঁতৰ ঘৰৰ মানুহে গম পোৱা নাই।
নাই পোৱা।
গম পালে যে চাকে তাক নিনিলেই হয়।
উম, আৰু বয়সতটোও সঁচা কথাকৈ বিয়া দিয়া নাই। মানে অ পাঁচ পাঁচ ছয় বছৰ মান কমকে কৈছে।
উ সেয় কৰিব, তাতকে এক্সপেকট কি কৰিবা। মানে সেনেকে কওঁতে চব ভেজালতেই সিহঁতে জীৱনটো শেষ কৰিলে।
আৰু যে সিহতৰ ঘৰলে গ'লে যে, এতিয়াওতো বুঢ়াটোৰ বেংকতটো- অঁ এক কৰৰ মান টকাটো আছে, হয় নে নহয় কোৱা, কিন্তু সি- সিহঁতৰ ঘৰলে গ'লে যে তুমি বিশ্বাস কৰিবা পূৰণা ফিল্মৰ হেৰি বিলাকলে- সোমাই যোৱা নিচিনা লাগে। জানা, হাণ্ড্ৰেড পাৱাৰৰ যে বাল্বটো যে-
উম
এতিয়াও যে সেই এল ই ডি বাল্ব ইউজ নকৰে হ ষ্টাৰৰ বাল্ব ইউজ-
সিহটোত মানে লাইটৰ বিলতটো যে কমকে আহে।
অঁ, এ তেনেকুৱা বাল্ব বাল্ব বিলাক- ইউজ কৰিব, সিহঁতৰ ঘৰতো সন্ধিয়া হোৱাৰ লগে লগে- একদম ধোৱা কোৱা নিচিনা হৈ থাকিব, কাৰণ আজিকালি মানুহে যিবিলাক- সন্দীপৰৰ ভাগত থকাৰ দিন নাই ন, এতিয়াতো সেইবিলাক লাইট- যদি তোমাক দিয়ে, তুমিতো কিমান দেখিবা বাৰু হয়নে নহয় কোৱা? ত' মানে কি হল ঘ - গোটেই ওচৰ চুবুৰীয়া খিনি ভালকে হেৰি হৈ থাকে নহয় সিহঁতৰ ঘৰটো- গোটেই পুৰণা ফিল্মৰ একে ফিল্মখনেই আৰু। এই যে হেৰি কি আছিলে ব্লেক এণ্ড হোৱাইট। যে ফিল্ম বিলাক যে, অঁ সিহঁতৰ ঘৰটো- পুৰা মই তোমাক মানে মোক কৈছো নহয় তুমি- কেতিয়াবা যদি এইফালে যোৱা মই মানে আমাৰ ঘৰত সোমালে মই তোমাক সিহঁতৰ ঘৰলে লৈ যাম মানে ৰা- তি, বুজিছা সিহঁতৰ ঘৰখন মানে গোটেই ব্লেক এণ্ড হোৱাইট। একো নেদেখা তুমি অঁ।
হানড্ৰেড পাৱাৰ সেই বাল্বত মানে- পোহৰ হয় দিয়াচোন মানে মোৰ এনেকুৱা লাগে যেইকেইটা বাল্ব জ্বলে সেইকেইটা- মানে যেন হেৰি হৈছে এই ধৰা চাকি জ্বলাই পঢ়ি আছে।
উম উম।
বা লেম্পৰ পোহৰ এতিয়াতো লেম্পো নাই। আজিকালি ল'ৰা ছোৱালী চাকে লেম কি বস্তু চাব আৰু- অ এনেুৱা আছিল এনকে।
পাইছো দেই-
ময়ো পাইছো। আগতে লেমৰ হেৰিটো যে সেইটো যে কলা পৰি যায় যে। মই সেইকাৰণে জুইটো বেছি কমাই নথওঁ। বেছিকে বঢ়াই থলো- বাঢ়ি কিনে জুইতটো লাগি লাগি কলা হৈ যায় ন। চেমনিটো, আহ হেতেতো ধুব নোৱাৰোঁ মায়েহে ধুব। মায়েহে চাফা কৰিও। আৰু কিন্তু মই মই জানা মমৰ পোহৰত আৰু সেয়া লেমৰ পোহৰত- লিখি বৰ ভাল পাইছিলোঁ, কি ধুনীয়া লিখিব পাৰি চাবাচোন।
অ চিঠি লিখি ভাল লাগে, এ মমৰ পোহৰত।
উম বৰ ভাল লাগে, এই কলেজত- মাহ লিখাইছিল ন নীলা খামৰ চিঠি -
অঁ অঁ-
ম‌ই নাই লিখা আক' আৰু আমি যোন দিনা মানে ছেকেণ্ড টাইম যেতিয়া আমি নীলা খামৰ চিঠি লিখিব বহিছো সিদিনা কেনেকুৱা কলাকে বৰষুণ আহিছে। গোটেই ৰুমটোৱে কলা হৈ গৈছে। মানে মম কেইডাল যেতিয়া জ্বলাই লৈছিলো মানে পুৰা কামত দিছে আৰু।
উম ভালো লাগে কেতিয়াবা ন এইবিলাক স্মৃতি বিলাক ভাবি।
অঁ